হেল্ল'! অ', কি কৰি আছা?
এ, আছোঁ ভাত বনাই তই?
মই শুই আছোঁ ৰহ।
বহুত মাত ওলাই আছে ফেন চলি আছে নেকি?
নাই ৰ' তোৰ নেটৱৰ্কৰ কাৰণে নেকি!
অ', নাই
তোৰ পৰাও মাত, তোৰ পৰাও মাত পাই আছোঁ মই।
অ', অ', অ', অ'।
মোৰ তাত পাই আছা?
অ, তোৰ তাত পাই আছোঁ। অ, এতিয়া নাই দে, ক'।
অ, অ। অ' নেটৱৰ্কৰ কাৰণে দে।
আহ কি কৰিম, মই শুই আছিলো ৰহ।
মাইনা
তাইও আছে, শুই আছে। এইমাত্ৰ শুইছে। গৰম বহুত দিছে যে।
অহ, উম। ম বোলো কালি গুৱাহাটীত যাওঁ, চানডে মোৰো বন্ধ আছে। ডিউটি নাই। অ, তাকে তই যাবি নেকি? কাপোৰ অলপমান কিনিব আছিলে।
হ'ব দে নহলে যাম। গ'লে পিছবেলাহে যাব পাৰিম, আগবেলাটো ইমান ৰ'দ দিয়ে, নোৱাৰো নহয়।
পিছবেলা তাৰ মানে, তিনটা, চাৰিটা মানত ওলাই যাম।
হ'ব দে, যাম দে।
অ মাইনাক থৈ যাম, মাৰ লগত ন?
নহয়, তাইকো লৈ যাম দে।
নিবি অ হ'ব দে। প্ৰব্লেম নাই নিবি দে তাইকো। অ', নোৱাৰে নহয় থাকিব।
আজিও যাম ৰ হেৰিত যাম, পাৰ্কত যাম। যাবি?
পাৰ্কত নাযাও দে। ইমান গৰম দিছে ন? কোনটো পাৰ্কত যাবি এনে?
পাৰ্কত নগলে, মেলা হৈ আছে ওচৰত। যাবি নেকি?
অ মেলাতটো ভাবছিলো এ মই যাম বুলি। এ, লগৰ এজনীকো মাতিছো। তাৰ পিছত, অ পিছবেলাকে যাম দে ন?
অ। ময়ো কৈছিলো লগৰ ছোৱালী এজনীক। লগ ধৰিছিলো, তাইও কৈছে ৰ আহিম বুলি। কিবা কৰে ৰ তাই
অ তাই, তাইও গলে ভাল লাগিব দে ন?
অ লগমখা হ'লে এনেও ভাল লাগে। দেচোন ন?
সেটো, অকলে অকলে যাই কিনো মেলা চাম আৰু ন?
এই যাম দে নহ'লে, ওলাবি। পা চাৰে পাঁচটা, ছয়টাত ওলাম।
উম হ'ব দে, যাম দে।
ন ছয়টাত ওলাই ধুনীয়াকে ছয়টা, চাৰে ছয়টা মানত গুচি আহিম। বেছি দেৰি কৰিব নোৱাৰো নহয়, তাইক লৈ কেনে আৰু।
অ অ, হ'ব দে, উ বাকী কিয় উম, কম মাক কম। কিবা কৰে মায়ে!
যাব দে। এই গৰমত কি কৰিব ভিতৰত থাকি কেনে!
তাকেইটো
অ, সেনেকে চবে গ'লে ভাল লাগব দেছোন। আৰু বেছি দূৰ নহয়।
অ ওচৰতে, আহ আমাৰ ৰাস্তাটো পাৰ কৰিলে পাই যায়।
অ। পিছে ইমান দূৰ নহয় যদি মাও যাবা পাৰব।
এই যে এটা বিউটি পাৰ্লাৰ আছে যে, তই যে থ্ৰেডিং কৰিছিলি আগৰবাৰ
অ, অ, অ।
অ সেইয়া পাৰ্লাৰৰ এ সিফালে তাৰমানে খালী মাটিতো আছিল যে, অ সেইখিনতে হৈ আছে মে।
কিহৰ মেলা হৈ আছে?
এ এয়া কিবা কিবি আহিছে। খেলা বস্তু চস্তু সেইবিলাক আৰু।
দেই চাব যাম দে।
অ', হ'ব দে। উম।
কি বনাই আছ তই?
মই বনালো এতিয়া দালি আছে। ৰাতিপুৱা তাৰ মানে মায়ে ভাত বনাইছিলতো ভাতৰ লগত বেছিকে দালি বনাই লৈছে। স দালি আছে তাৰ পিছত ভাতটো ৰাইচ কুকাৰতে বহাই দিছে মায়ে। তাৰ পিছত এয়া ভাজি বনাইছো। ভাজি বনাম আৰু বেঙেনা চব বনাম আৰু কি বনাম আৰু ইমান গৰমত ইচ্ছাই নাযায় আৰু
এই গৰমত বেঙেনা চপ খাবি বাপৰে বাপ।
অ', কি আৰু গৰম হ'ল বুলি আৰু নোখোৱাকে থাকিম নাই আৰু হয় নে নহয় খাবতো লাগিবই। উম, তহতৰ কি বনালে?
আমাৰ বনাই আছে ৰ' কি বা বনাই আছে নাজানো আৰু।
অ', হয় নেকি উম। কোনে শাহুমাই বনাইছে?
এ আজি মোৰ ইচ্ছা নাই ইমান গৰমত মই তাইকে ৰাখিম নে মই ভাতে বনাম।
অ', সেইটোও হয় দেচোন তাইো অশান্তি পাইছে চাগে আজি ন?
গা ধুৱাই দিওঁতেহে অলপ শান্তি শুইছে।
অ', অ'। অ', এইবাৰ তহতৰ তাত গ'লে সেয়া দুলুমণি হতৰ তাত যাম দেই তাইনা বৰকে মাতি আছিলে।
অ', হ'ব দে ওলাবি।
তাই মাটিয়ে থাকে হৰজ্যোতিকো মাতি থাকে হৰজ্যোতি এতিয়াতো গৈছিলে সেইদিনাখন ন উম। মোক মাতিয়ে থাকে ইমান মাতে।
নহয় আমাৰ তাত অলপ হ'লেও ঠাণ্ডা ত তাত বেছি গৰম মই নিজ যে থাকাকে গৈছিলো নহয় বহুত পস্তাইছো মই আৰু নাযাও মই। এবাৰ ঠাণ্ডা পলেহে যাব লাগিব এ ত তাত বেছি গৰম নোৱাৰা ভিতৰত থাকিবও নোৱাৰে এনেকুৱা গৰম যত অ'। হৰ জ্যোতিয়ে গম পাই দে অলপ টাইম গৈ কেনে সি অশান্তি পাইছে।
উম, বহুত গৰম ন?
বহুত বেছি ভয়ংকৰ গৰম ততে।
উম, তহৰ পৰা চান্দুবি কিমান দূৰ?
দূৰ আছে।
চান্দুবি দূৰ আছে আমাৰ পৰা। আধা ঘন্ট মান লাগে নেকি মই যাই পোৱা নাই ৰ আমাৰ সফালেদি যাই পোৱা নাছিলো অ'। অ'। যাম ৰ এইবাৰ।
অ', পিকনিক স্পট এইটো ভাল লাগে চাগে ন? এই মাহঁতে মাহঁতে তাৰমানে দেউতাৰ অফিচৰ পৰা পিকনিক দিছিল নহয়। দিওঁতে তাৰ পিছত চান্দুবিতে গৈছিল ইমান ধুনীয়া ধুনীয়া উঠিছে সিহঁতে বহুত ভাল লাগে বোলে।
সেইটো বাদ দিয় আমাৰ ওচৰতে এটা ৰিজৰ্ট খুলছে ৰ। নতুনকে বঢ়িয়া লাগে উম, গেটিছক'।
অ', এই সেয়াহঁতে গৈছিল ন এই সেমাহঁতে গৈছিলে মই চাইছিলো তাইৰ ফটো।
সেইটো নহয় ৰ সেইটো ইহঁতৰ ওচৰত আছে অ', অ', গেতিছক'ত বাইনা আৰু আহ তাই গৈছিলে হেমাই। উম, সেইটো আৰু ধুনীয়া বনাইছে। ৰ এতিয়া চুইমিং পুল এইবিলাক হ'ব ন এতিয়া তাত। হোৱা নাই বৰ্তমান মই যোৱা নাই ৰ। যাব লাগিব তাতে ব্লগ আৰু গৈছে ব্লগ বনাব।
অ', অ', অ' মই দেখছিলো চাগে অ' কোনোবা কোনব। গৈছিলিলেন।
অ' ব্লগাৰো গৈছে ইমান বঢ়িয়া লগা হৈছে এতিয়া পাৰ। মানে পাৰ্কৰ নিচিনাও হৈছে ৰিজৰ্ট আছে যে। খেলা বস্তু চস্তু চব আছে।
এইবাৰ গলে যাম দে।
আৰু আৰু এটা আছে হেমাহতৰ ওচৰত আছে তাতে দুশ টকা। কেটলয়
উম, উম
দুশ টকাত একজনৰ আৰু দুশ টকাকে লয় তাৰপিছত তোৰ খোৱা লোৱাও তাৰ পৰা মানে যি অৰ্ডাৰ কৰা আৰু তই সেই খালি
পইচাতে ইনক্লুড হয় নেকি
সেইটো পইচাতি কাটি দিয়ে আৰু তেতিয়া ইহঁতে যেতিয়া বিল আনে তেতিয়া কাটি দিয়ে আৰু তাৰ ওপৰত যিখিনি পইচা হয় সেইখিনি তই দিব লাগিব আৰু তেনেকুৱা।
অ' ঠিকেই আছে ন
অ' অভিজিত হতে গৈছিল নহয় বৰুৰাৰ পৰা তাৰ পিছত মই সুধিলো কি কেনেকা চিষ্টেমটো তাৰপিছত এহতে ক'লে যে এনেকুৱা আমি দুশ টকাতে আমাৰ একজনৰ দুশ টকাকে টিকেট পৰিছে পৰাৰ পিছত আমি ভাবিছো হেৰি খাওঁ তাৰপিছত চিকেন আৰু নান ৰুটি খাইছিল তাৰপিছত এক জনত আশী টকাকে ভৰিব লগা হৈছে।
অ' ঠিকেই আছে পিছে ন
মানে এনে ধৰি ল তোৰ দুশ আশী কে পৰিছে
অ' অ' একো বেয়া কৰা নাই আৰু এনেও ৰিজৰ্ট বিলাকত অলপ প্ৰাইজ বিলাক বেছিয়ে হয়।
উম
প্ৰাইজ অলপ বেছিকে লয়।
তাতে আৰু ভাল লাগে কি ধুনীয়া জেগা কেনেকুৱা জান চুইমিং পুল আছে তাৰপিছত ৰাতি গলে বেছি ভাল লাগে।
অ'
অহ আৰু আছে আমাৰ আমাৰ ওচৰত মানে বংগৰা দেচোন তইতো গমে পা বংগৰা যাওঁ যে এই বেনলিয়া বহ গিভ অ'
উ বগিৰি
বগীবিল।
অ' অ'
সেইটোও আছে তাতেতো বহুত হেৰি লয়। নেকি সাতশকে লয় নেকি সাতশকে লয় অ'।
অ'।
বহুত হেৰি মানে টিকেটৰ প্ৰাইচটো বেছি আছে তাতে। কিন্তু জাগাতো বেয়া নহয় অ' সেই টো এটা ৰিজৰ্ট হয় তাতে ভিতৰত বহুত ধুনীয়া জেগা আছে মই দেখা নাই ব্লগাৰ এটাই জাইকিনে যেতিয়া ব্লগটো বনাইছে তেতিয়াহে মই গম পালো যে আচলতে অ' ইমান ধুনীয়া ভিতৰত
অ' দেই বাৰু ওলাবি এ মানে আমি গ'লে ধৰ সেয়া লৈ যাম আৰু চান্ডে লৈ যাম
অ' ন তহতে ছাতাৰ ডে লয় আহবি। সাতাৰ ডে লৈ আহিবি ৰাতিপুৱা আমি গ'লো চানদে ৰাতিপুৱা ভণ্টিহঁতৰ তাত যাই কেনে আমি ওলালো গধূলা টাইমত তিনটা চাৰি ছটা মানত ওলাই আহি কেনে আমি যাম এনেকে পুৰি চুৰি ছয়টা চাৰে ছয়টা মানৰ ঘৰত আহি যাম।
উম উম হ'ব দে যাম দে। উ অ
অ'
বাকী আছা আৰু ভালে অ' কি মাইনা শুই আছে নেকি?
অ' শুই আছে।
অ'।
পনিব হৈছে।
গাছত ধোমাবি তাই ইমান
জোৱলু জোৱালু।
হয়।
গা পা ধুৱালোলে ইমান গৰমত আলিয়ে থাকে। থাকিব পৰা নাই তাই কেনেকে থাকিব হয়। অ' দে দে দে দে। দে দে ৰাখছোন তই